অ
অ মই মানে প
হা হা হা
অক ইম্পৰ্টেন কথা পাতিছিলো সেইটো কাৰণে এতিয়া পচ ভাত খোৱা হ'ল
অ ভাত খোৱা হ'ল তই ভাত খালি
নাই এ খু পছ নো বহুত
কি হল
ভোক লাগিছে বোলো বহুত অ কিন্ত খোৱা নাই
হব দে অলপ দহ মিনিট পিছত খাবি ত কি হল কি অ কিবা চল হল না
উ সেইখিনি এতিয়া ঠিকে হৈছে মানে গৰমা গৰমি মহলত মানে বহুত দিগদাৰ হৈ যায় মানে অকমান শান্ত হৈ যোৱাৰ পিছত ঠিকে থাকে তাৰপিছত মানে অ মানে কথাবোৰ চেন্ঞ্চ মানে আথাকে সটো মানে যেতিয়া মানে এনেকে মানে কৈ থাকে কিবা এটা কথাাটো মান চতি মানে তাৰ পিছত এটা এটা পিছত এটা যদি ক কথা বেছিয়ে হৈ যায় এতিয়া পুৰা মানে চিৰি আ মজাকে স্মুথলি হৈ আছে চব ভাল হৈ আছে শান্তিক পিছ কি কৰি আছ
তই নো মই জিতি কৰি আছো
অ ভালকে ধুনীয়াকে হৈ আছে উফ
এইছ অ
অ জেমলা লা হ
কি হয় কিন্তু টো ম মানে ঠিক কৰ পাৰিল মানে ঠিক হয় কি চিকৰ পৰিবেশটো লাগে কিন্তু
অ ঠিকেই আছে দিয়ক
এতিয়া মই মানে পঢ়িছিলো হা কি
নাই নাই কও কও কি
মই মানে মেট্চছৰ মানে হে কৰিছিলো আৰু, আগতে কৰিছিলো ত তেতিয়া এ যোনটো মানে এই মই মেট্ৰিক্ছ চেপ্টাৰটো কৰিছিলো অ মানে ইনষ্টা ভিডিঅ'ছাইচো চালো নেকি মই তাৰে ত মই চাও যে মই ভালকে নাজানোয়ে। আৰু ক'ত কি লিখিব গমে নাপাও
এ নাই নাই সেনকে বুজবা নোৱাৰ দেই তই, মোৰ মায়ে কি কৈছে- এই কি কয় মেথছ এই যত এ ইহতি লৈছি
উম
তাৰ ফিজিক্সৰ সিটো তাতে তাতে ফিজিক্স তোৰ যদি পাৰা ল, আৰু মেথছটোও ল
এই মেথছ টোত বহুত হৈ যায় পইচা
সেইটো অলপ বেছি হৈ যায় ফিক্সটো ইমান বেছি বছৰে পোন্ধৰশ হলে বা বছৰত নে মাহত
মাহত, অ
উম বছৰত তোৰ হব ৰ ওঠৰ ওঠৰ হাজাৰ হৈছিল নেকি হৈ গল সতৰ সোত্ৰ হৈছিল চাগে? সোতৰ আছিল চাগে? আহ সোতৰ আছিল আহ বহুত উপায় ও নাই কি কৰি থাক'বি অ চে সেই নাই উম হ
মানে মেথ্ছটো পতককে বুজব নোৱাৰি। স হয়
ক উ গা অঐ, একদম মস্ত
কিবা দিছে ৰ
অ এটাৰ ন? অ মই ইনষ্টাত দেখছো যে চাবান অৰ্ডাৰ দিয়াতটো আহিয়ে গ'ল এতিয়া। তাকো, যোন টো ডেট দিছিল সেইটো বহুত আগত আহি গিছে।
অ মোৰো, মানে মই যি-যি মানে হেৰি দিওঁ আৰু, অ অৰ্ডাৰবোৰ দিও, এইবোৰ চব মোৰ ডেটৰ আগতে আহি পাই স্ব।
অ অলপ ভাল লাগিছে মনতটো, শুনি এতিয়া, উম। ভালে দে।
উম
চাওঁ ৰ কেতিয়া আহে?
চাবি দে চাবি তই অলপ পিছত চাবি,
অ, ন-ন তাৰিখে
আমাৰ এক্জাম কেইটাৰ পৰা আছিল?
পোন্ধৰ
হম একৈশ তাৰিখলৈকে আছে নেকি?
গম নাপাও নহয়।
একৈছ কিনে বিচে আছিল পাহৰিছোঁ, মনত নাই এতিয়া। পাহ দি যাহ। অশান্তি লাগছে এতিয়া মোৰ। উম ফাল থাকি ইয়াত বুজি নাপাও। ই আৰু কি কয়, যে ইলেভেনত বোলে ভালকে শিকব লাগিছিল, মানে ফালটো
ইলেভেনটো বেছিক হয় যদি বেছিকখিনি নোৱাৰা তই কৰ খিনি কৰিব নোৱাৰা
সেইটোয়ে না আকো বুজিয়ে নাপাও নহয় এতিয়া কি ফোৰলৈ লোৱাই নাছিলো
মই এই বাঅলজী না ত এতিয়া এতিয়া বহুত ইজি লাগিব কিন্তু এতি যদি মানে বাকী। কেইখন চাবজেক্ট নাজানে বায়লজি আৰু ফিজ লাগিছে বায়লজিটো কৰিছো বাৰু কিন্তু ফিজিক্সটো নহল না সেইটো
চেছ চব চেই
উ
উম অ
উ
অ নাই
ব প
উ বাকী আৰু কিবা কবা আছিলো পাহৰলো
পঢ়ব আজি মন যোৱা নাই
অ ইমান গৰম দিছে তাৰে ওপৰত আৰু পঢ়িম হৈছে দে মাথাই কাম কৰা নাই দিনটো শুই আছো মই
চন্দা
থিকেই আছে
হেল্ল'
শুনি আছোঁ হেল্ল'
অ মইয়ো উঠছো হা এই বজাত এটা বজাত নহয় বাৰটা মানত উঠছো লগত ফোনত কথা পাত তাতে এটা বাজি গৈছে আৰু কি জানা হল কি ইয়াৰ জিমেইল একাউণ্টটো দিছে জিমেইল একাউণ্ট দি দিছে সাও হা?
দিলে মানে কি হয়
তোৰ মাতটো ভালকে অহা নাই
মানে সেইটো হেল্ল'
অ এতিয়া শুনা পাইছো অ
মানে সেইটো মানে এ সেইটো দিলে মানে কি হয় মানে কি চাব পাৰিম
এতিয়া তই চা কিবা যদি এ কি কয় কবাত কিবা লগ ইন কৰিব খোজ বা কিবা চেভ হৈ যায় ন এটা বেলেগকে ছেভ হয় তাতে আহি যায় ত মানে তই চব খিনি কৰিব পাৰো এতিয়া মই জিমেইল একাউণ্টটো দিছিল কিয় মই সেইটো কৈ আছোঁ একাউণ্টটো দিছিল মই মাইনক্ৰাফ্ট খেলিবৰ কাৰণে মোৰ ভাল যে লাগছে মই মাইনক্ৰাফ্ট ইমান ব চাৰি তিনি বছৰ হ'ল মই মাইনক্ৰাফ্ট খেলা নাই বহুত বছৰ আকৌ মোৰ ইটো এপিকে আছিল এপিকে আছিল মোৰ ইট ডাউনলোড কৰিছিলো তাৰ থাৰ্ড পাৰ্টি এপ আছিল ডিলিট মাৰি দিছোঁ কাৰণ সেইটো এ কি কয় ইংলিছত নাহে বস্তুবোৰ চব কিবা বেলেগ বেলেগ লেংগুৱেজৰ আহে ত মই সেইটো বাতদিছো দি একদম তিনি বছৰ হ চাৰি বছৰ হ'ল এতিয়া এতিয়া মোৰ ফোনত যাওঁ ন আছো ডাউনলোড কৰিছো মোৰ ইমান ভাল লাগিছে খেলি কেনে
আৰু বো মাইক্ৰফ ত্ৰিশ টকা বলে
অ ত্ৰিশ টকা বেচিও নহয়
বেছি নহয় আহ মাহে মাহে ত্ৰিশ টকা আহ
তাতে ফ্ৰীতে আছে ৰ চপ বুক মে সেই এটা দিছিল তে যে বট কিবাছে অ অ এইটো মাইনক্রাফ লিংক টো মানে আছে মুৰ তাত অ লিংক এটাহে গাঁৱত চব পাৰি আৰু ত সেনেকে আছে
কিবা কৈছিল ৰ কিবা বেলেগ এটা কিবা এটা সেইটো বোলে চেম একজেক কপি হয় সেইটো আৰু বেংক পাচ
কিবা পাইছো তোক দিছে
তটো নেটৱৰ্ক বেয়া হৈ আছে নেট নেটটো অফ কৰিব নোৱাৰা
হ
উম হয় মই এইটো সময়ত পাই ছো
ক্লিয়াৰলি শুনা পাই আছ না
কি কোৱালিটি
মই মানে হেডফোন লৈছো সেইটো কাৰণে চাগে এনেুৱা হৈ আছে হয় হেডফোন খুলিলে অকণমান অশান্তি লাগে ত হেড খন বিষাই যায়
অ এইটোও হয় মই সেনকে আছো নহলে ভালকে শুনা নাপাইছ যে
অ সেইটোৱে মেইন কিন্তু মাত স এনে বহুত লিখাইছে আজি ইমান লিখাইছে কলেজত তইতো নাহিলি শুই থাকিলি ভালে হৈছে তই নাহিলি অ কলেজৰ কথা কৈছো ভালে হৈছে নাহিলি বহুত লিখাইছে এ চব চাবজেকৰ লিখাইছে
উ ভালে হৈছে দে মই অলপ অশান্তি পাইছো তাকৌ ইমান গৰমত নললো হয় মই ই মই মই উঠছো এটা ব ইঘাৰত নহয় ইঘাৰত বজাত উঠছো উঠিয়ে গ ই ম আজি কলেজ নগলি না মই কৈছো নগলো একদম লাজ নোহোৱা মানুহ দৰে তছে বা তোক বোলে দেখা পাইছে আজি অ আজি বোলে তোক দেখা পাইছিল এই তই ভাইটিৰ লগত একে লগে তহতে এই স্কুলত কাৰণে গাই ভাইটিক তই থবা গৈছা ই ভাইটিক থব গৈছি না ইিয় ভাইটিক থবা গৈছে তই কেনেকে ভাবি স্কুটিত লৈ গৈছে অ স্কুটিত গৈছচোন মোক কৈছে যে তইয়ও গৈছা ত আৰু আৰু মানুহ নীলাজৰ দৰে তইো জোৱা নাই ঘৰত বহি শুই আছা তই
উ
উম মই আছো তই ইমান বোকে গালি দিব নালাগিছিল ছিল পাছত গালি লাহেকে হয় বোলে তই
হাঁহি ওঠে মোৰ বহুত বেয়া লাজ লাগে কিন্তু জ জ
তাই ত গৈছে তাই আৰ ভাল ছোৱালী তই‌ যাব না হা কিন্তু আজি গৰমো আছে ত তাত যায় নাযায় ভালে হৈছে বুলি কৈছে
ভালেই অ ঠিকে আছে আৰু আহি আহি কিনে লাভ তম প্ৰে্টিকেলটো ভালকে কৰোৱাই নাই খালি‌ টেবুল কেইটা বনাই থৈছে অ এটেনডেছ‌টো‌ আছে কিন্তু
অ বাদ দিয়া
শুনিছে ‌নাই এটেনডেছ নাই মোৰ
উম অঁ দুদিন আছিল অঁ
নহয় দুদিন নহয় মাৰো দুদিন গেইছো মোৰ চাৰিদিন মানে গেছো চি সেই হ লোৱা নাই মই তাকে বুলু‌ চাৰক কৈ আছিলো প্ৰেজেন্ট আছিলো চাৰে কৈছে হয় নেকি চাৰে কৈ যে মোকতাইছিলে মই আছিল ছাৰে কৈছে বিছু ম মাৰটো কিন্তু মেমে দিয়া নাই চ আচ্ছা তুমি যেতিয়া মেম এইটো লোৱাই নাই যেতিয়া মই কৈছো দে দে
উম অন
উম যাতাই ত
অঁ